হেল্ল
শুনিছে নাই।
শুনিছোঁ কোৱা।
হেল্ল'
কোৱা কোৱা।
হেল্ল'
হেল্ল' কোৱা হিতেশ
হেল্ল'
হেল্ল' কোৱা
শুনিছা
শুনিছো কোৱা
অ কত আছা
মই ঘৰতে আছো তুমি তুমি কোৱা তুমি ঘৰ আছো তুমি
মই ঘৰৰ ফালে ওলাই আহিছোঁ কিবা খালানে নাই হেল্ল' হেল্ল'
বা বাকী
কি খালা তুমি
কোৱা ভাত অ তোমাৰ হেৰি নেমু পানী খাই আছিলো
কি
গৰম
কথা এটা ভাবিছিলো শুনিছানে হেল্ল'
এ খাই দিলো নেমু চেপা
খালোঁ খালোঁ
খাইছা
আৰু আজি কালি পইচা বহুত দিগদাৰ হৈছে বুজিছা নাই
সেইটোতো হয় বাৰু চবৰে পইচাৰ দৰকাৰ পৰা নাই আজিকালি হোহু
তাপা আমি মই এটা কথা ভাবিছিলো
কোৱাচোন
এ এতিয়া পইচা যেতিয়া আৰু দিগদাৰ প্ৰব্লেম দিগদাৰ হৈছে
উম
এ কিবা কাম জামত সোমাও আহা আমি
কাম মানে ব্যয়সায় এটা ষ্টাৰ্ট কৰিব পাৰি আৰু লগৰ কেইটাই মেলি ন
অ চবে চবে মিলি জুলি কৰিম একেলগে
অ দুইজন মান আৰু লৰা কেইটাক কথা পাতো
অ তুমি আও তুমি আও মই তেতিয়া প্ৰব্লেম নাই চব মিলি তেতিয়া পইচাও অলপ বেছি হ'ব
অ চবৰ এ কাৰো তাত অকলে ইমান পইচাও নাই ন ব্যৱসায় এটা কৰিবলে তে মই তুমি আৰু আৰু আৰু দুইজন মান লগৰক লৈ লওঁ ন
অহ
উম তাকে ব্যৱসায় ব্যৱসায় ব্যৱসায়টো এতিয়াতো হেৰি ভাল এতিয়াতো গাহৰি কৰিব পাৰি আৰু তোমাৰ ততেটো ভাল মানে পইচা আছে বুলি শুনিছো
অ তোমাক ব্যৱসায় বুলি কলে বহুত আছে বাৰু গাহৰি ব্যৱসায় তোমাৰ ধৰিলা অ মোৰ
ছাগ ছাগলী ছাগলী মাছ তোমাৰ মাছো পুহিব পাৰি তোমাৰ তোমাৰ তোমাৰতো ঘৰৰ পিছফালে হেৰি আছে পুখুৰী এটা আছেই
অহ তাতে ভালকৈ হেৰি কৰিলে মই তাতে ভাবিছো মাছখিনি কিনি আনি পেলাই তাতে দিওঁ নেকি
তাতে ধুনীয়াকে আমি অ গোটেই কেইটা লগৰ মিলি পেলে পইচা উঠাই মাছ কিনি পেলাই মাছ। মোৰ মানে অ খুড়াৰা এজন আছে এই তেখেতে পাওঁ মানে আমি মাছ থব পাৰিলোহেঁতেন সৰু মাছ পোৱালি মাছৰ আনি আনি অ চিনাকিয় নিজৰে দামটো কমিব অলপমান তেখে পৰা উঠাই আমি লৰা কেইটা তোমাৰ এয়া ঘৰৰ পিছফালৰ পুখুৰীটোত পুহিব পাৰিলেহেঁতেন ন
উম মাছ মাৰিলেতাৰ পিছত আকৌ আৰু মানে বেলেগ বেলেগ ব্যৱসায় আমি
ব্যৱসায় বেলেগ আৰু তোমাৰ হেৰি কৰিব লাগিব তোমাৰ মুৰ্গী কেইটামান মুৰ্গী পোৱালি কেইটামান আনিব আনিম বুলি ভাবিছো ন মুৰ্গী সৰু পোৱালি
অহ‌
মুৰ্গী সৰু পোৱালি আনি পেলাই তোমাৰ দানা খোৱাই মুৰ্গীটো তোমাৰ ছমাহতো ওলাই যায় ছয়মাহ তিনিমাহতে ওলাই যায় ধুনীয়া
ফাৰ্মখন খুলিব পাৰি ন মুৰ্গী
ফাৰ্ম এখন খুলিব পাৰি খানা পিনা যদি ভাল খা ছয়মাহত ধুনীয়া হৈ যায় তোমাৰ পাঁচ ছয় কেজি মানৰ হৈ যাব এটা ব্ৰইলাৰ
এ খোৱা বস্তু খোৱাবতো লাগিবই আৰু সিহঁতৰ
খোৱাব লাগিব যিমান খাবা সিমানেই তোমাৰ ডাঙৰ হ'ব ন যদি তুমি খানা পিনা ভালকে নিদিবাতটো বেছি সি ডাঙৰ নহ'ব ন
অ যিমান ভাবি খোৱা সিমান ভাল স্বাস্থ্য হব।
তাকে আ গাহৰি তোমাৰ গাহৰি পোৱালি তোমাৰ চিনাকি আছে নেকি কবাত
চিনাকি নাই বাৰু কিন্তু মোৰ লগৰ এজনৰ নিজৰ মানুহ আছে
হয় নেকি?
এ কাম কৰে মানে বেপাৰীতো মুৰ্গী পোৱালি আছে মানে।
মুৰ্গী পোৱালিতে হৈ যাব মুৰ্গী পোৱালিৰ কথা নাই গাহৰি পোৱালি তুমি আহ পাৰিবানে নাই আনিবলৈ কোৱাৰ পৰা চিনাকি কোনোবা আছে নেকি তোমাৰ
সুধি চাম এ পা কাৰ ঘৰৰ ওচৰতো তোমাৰ মাজাজত আছে মে তোমাৰ গাহৰি ফোট মাৰ তোমাৰ আকৌ তোমাৰ আমাৰ এই ষ্টকো দোকান আছে ন।
অঁ উম তুমি এটা কাম কৰিবা তুমি উ মানে সুধি
পইচাঁটো অলপ দিব লাগিব
অঁ তাকে আমি পইচাঁ। ত আগতে উঠাই লওঁ লগ কেইটাৰ মাজতে দহছ হাজাৰ বা বিশ বিশ হাজাৰ যিমানেই হ'ব তেনেক উঠাই পেলাই তোমাৰ জলি ব্যৱসায়। আহ আৰম্ভ কৰিলে ভাল আছিলে। অঁ সেইয়াই তোমাৰ গাহৰি পোৱালি তুমি কথা পাতিবা, ফিক্সটো জনাবা, কিমান কে দিব কি কথা কি নাই।
উম মই এইটো মিলাই মই এতিয়া আজি ৰাতি, ৰাতি হ'ল ন। এনে মানুহজন এতিয়া শুলে চাগে বা, দোক বন্ধ কৰি ঘৰলৈ গৈ আছে চাগে। কালি ৰাতিপুৱা মানে ফোন এটা কৰিব লাগিব।
উম আৰু বেছি বেছি দূৰ হলে দিগদাৰ হ'ব ন তোমাৰ, গাড়ী ভ গাড়ী ভাড়াও যাব ন তোমাৰ আনিবলৈ। বুজিছানে নে নাই? অঁ সেইকাৰণে বেছি বেছি অঁ বেছি দূৰত হলে দিগদাৰ হ'ব অলপ। ওচৰ পালে - মানে গাড়ী ভাড়াটো কম পৰিব, অঁ খোৱা বোৱা খৰচা আছে তোমাৰ। গৰিদট লাগিব হাজাৰ টকা মান অঁ।
আব আমি আমি এতিয়া জেগা এটা ভাল ভাল ঠিক কৰিব লাগিব।
জাগা এটা ঠিক কৰিব লাগে, জাগা মানে তোমাৰ মই ভাবিছিলো, মোৰ মাতি আছিলে যে তোমাৰ হেৰি গাঁৱত।
উম।
উম তাতে তোমাৰ মোৰ আধা পথা মাতি আছিলে। তাতে যদি কৰো, কৰিব পাৰিম, ধুনীয়া জেগা তাতে একো মানুহ চানুহ দূৰ দূৰলৈকে নাই মানে। কাকো একো দিগদাৰ নহয় মানে তাতে।
হয় তোমাৰ অ তেনেকে দে আৰু। এটা আছে আমাৰ মাটিৰ নিজৰে একো কথা নাই, একো দিগদাৰ নহব তাতে। আৰু তোমাৰ ওচৰে বজাৰ চজাৰো আছে। কিবা দৰকাৰ পৰিলে আমি বস্তু, বাহিনি তাৰ পৰাই ল'ব পাৰিম ন।
থ'ড
অঁ বজাৰৰ ওচৰত একো ডিগদাৰ নাই। পথ কট কিবা এটা বস্তু মানে কা আৰু তোমাৰ, বাহেদি তোমাৰ হেৰি বনাব লাগিব,
মই তেনে জেগাটাই বিচাৰিছিলো বাৰু।
অঁ তেনেকে তেনেকা আছে, একো চিন্তা নাই। ত বাঁ বাঁহৰ জপনা বনাব লাগিব নহয়, ঘৰ ঘৰ টাইপ। কেইটামান মানে তুমি এশ দেৰশ মান, থাকিলে ভাল হ'ব। কাৰণ তাৰ ভিতৰত কিছুমান মৰি যায় ন তোমাৰ কিবা, বেমাৰ চেমাৰ আহিলে তোমাৰ।
বুজিছা নে নাই?
সেইটো হয় বাৰু, মানে মান মই তোমাক কৈছিলো মানে আমি এ যেতিয়া আমি, চবে মানে মিলি যেতিয়া আমি কামটো আৰম্ভ কৰিম,
অহ।
মানে তোমাৰ চাৰি পাঁচটা মান হলে সুবিধ হৈ যাব ন?
উ চাৰিজন মান হলে হৈ যাব।
অ।
বেছি নালাগে, বেছি লাগিলে অলপমান দিগদাৰ হয়। চাৰিজন মান থাকিলে হৈ যাব। তুমি মই বাকী, দুইজন মান আৰু লৈ লম আৰু।
অ ক মানে মোৰ তোমাৰ ঘৰৰ ওচৰতে, তোমাৰ এনে গাহৰি এ ব্যৱসায় কৰা এ মান মানুহজন আছে।
অ।
কেতিয়াবা মই জ্ঞানতটো ল'ম মানে। ব্যৱসায়টো কেনে কৰিলে তোমাৰ ভাল হ'ব, আৰু তোমাৰ মানে কি কি? অ, কি কি খুৱাব লাগে। কি খোৱালে ভাল সেইটোবে স্বাস্থ্য ভাল হয়? কালি মই তেওঁ তেওঁক মই ৰাতিপুৱা লগ কৰিম। অ।
অ, কিমান দিনত ডাঙৰ হৈ যায় মানে?
অ, তোমাৰ যেতিয়া আকৌ পোৱালি আনো তেনে এটা-এটা পোৱালিত কিমান টকা ল'ব কিমান দাম ল'ব তেনেকা আৰু।
অ,। তেনেকে এবাৰ হেৰিতটো লৈ ল'বা ইমান কি কথা কি নাই। বুজিছা?
পইচা কিমান যাব ন?
পইছা কিমান যাব এতিয়া হব কথাটো।
সেইতিয়া ভাত- চাত খালা নাই?
ভাত তোমাৰ দেৰি আছে এতিয়া। আঠ হেৰী তোমাৰ দহটা চাৰে দহটাত দেৰি আছে এতিয়া।
অ কি বনাইছে আজি?
আজি তোমাৰ মাছ বনিছে, মাছ ভাত।
উম।
মাছ বনিছে কিন্তু মইতো মাছ নাখাওঁ ন তুমি জানা।
বাকী সেইফালে গৰম কেনেকুৱা?
গৰম বহুত, গৰম বহুত। বহুত বেছি গৰম বহুত গৰম। হেল্ল', কোৱা?
এইফালে গৰম কেনেকে
গৰম বহুত গৰম ইয়াতে। বহুত বেছিয়ে গৰম। তোমাৰ সেইফালে কিমান?
এ' আছো গৰম গৰম আছেই বাৰু। এই ফেনখন ওচৰতে বহি আছো, উম। আজিকালি যি গৰম বা। দিনততো শান্তিয়ে নাই যি ৰ'দ দিয়ে ন।
উম, বাকী ক'বাত ফুৰিব ফুৰিব গৈছ নে নাই?
ফুৰিবটো যেতিয়াই দিনত যেতিয়া যাবি গৰমে দিনত নাজাওঁ আৰু আবেলি সময় কন এনেই ওলাই যাওঁ আৰু
উম, উম এনে আমি, উম এনে দূৰত ফুৰিব যোৱা নাই
দূৰত যোৱা বহুত দিনেই হ'ল। দুই মাহ আগতে গৈছিলো আমাৰ ঘৰৰ পৰা অলপ সে দূৰ আছে। এ মানে তোমাৰ, আমাৰ নিজৰ মানুহ আৰু নিজৰ খনত গৈছিলে।
তুমি চা না
মন্দিৰতে গৈছিলো, মন্দিৰতে তাৰ তাৰপিছত তোমাৰ যোৱা হোৱাই নাই আৰু।
অ।
তুমি মন্দিৰ যোৱা নাই?
মন্দিৰ মই উম যোৱা মাহ গৈছিলো। তোমাৰ কামাখ্যা মন্দিৰ গৈছিলো।
হেল্ল।
কোৱা?
তুমি মন্দিৰলে যোৱা নে নাই
যাওঁ যাওঁ যোৱা মাহ গৈছিলো কামাখ্যা মন্দিৰ গৈছি গুৱাহাটী
বাকী কামটো কি এ কামটো কেতিয়া পা আৰম্ভ কৰিম
আৰম্ভ মানে এটা কাম কৰোঁ তোমাৰ এইটো মাহতো মই অলপমান বেলেগ কামত আছোঁ তোমাৰ নেক্সট মাহ মান পা কৰিব পাৰিম নিকি
অ তেনে কামটো হ'লে মই তোমাক এ জনাম ন
অ তুমি জনাবা সুধি দাদাজনৰ লগত যোন চিনা কি মানে তুমি চব কথা কৈ